হেল্ল' অ ক পাইছো পাইছো চপ
হেৰি এই ধনী কিবা পাতিম বুলি কৈছিলি যে সেইকাৰণে ফোন কৰিলো
অ ইমান তোলে আজি মই ফোন লগাইছো ফোনটো লৈ গিললে ইমান ৰিচিভ কৰা নাছিলো
এই আজি আমাৰ নামঘৰত মানে বৰসভা পাতিছিলে।
অ
তাকে, তাতেই ব্যস্ত আছিলোঁ আকৌ
অ সেইটো কথা মই ভাবিছো দেই মানে ইতো ফোন কৰিলে ৰিচিভ কৰে আজি কিলে জানো ইমান হেৰি কৰিছে
সেইটোৱে, এই নামঘৰত মানে আমাৰ নামঘৰ ভাগ ভাঙি থৈছিল ত' আজি তিনি-চাৰি বছৰ মান হ'ল
আহ
তাৰপিছত আজি ধৰ অলপমান বনাই হৈছে কিন্তু সম্পূৰ্ণ বনাই হোৱা নাই আৰু
অঁ অঁ
সেইটো কাৰণে গোটেই ৰাইজ খিনিয়ে মানে মিলি পেলাই আজি বৰসভা পাতিছিলে।
উম
তাৰ পাছত, মানে বেলেগৰ এনেই বৰসভা তহঁতৰ গাঁৱত যদি পাতে আগতে যদি আমাৰ গাঁৱত মানে যদি পাতে তেতিয়া মানে বিভিন্ন বেলেগ-বেলেগ গাঁৱৰ মানুহবোৰক মাতে ন।
উম, উম, গম পাইছো অ
সেইটোৱে, কিন্তু এতিয়া মানে আমাৰ নামঘৰ ভাঙি কাৰণে মানে বেলেগ-বেলেগ মানুহ মাতিব পৰা নাই আৰু
অ মানে নিজৰ গাঁৱৰ মাজতে মানে পাতি থৈ দিছে
অ নিজৰ গাঁওৰ মাজতে মানে পাতি থৈ দিছে, সেইটো কাৰণে সেই তাতে ব্যস্ত আছিলে যে সেইকাৰণে কথা পাতিব পৰা নাছিলো।
অ তাৰপা কি ভাও-ভাওনা চাগে নাপাত
আহ নাই, হেৰি হোৱা নাই, ভাওনা মানে নাপাতিলে আজি। মানে কেছটো কি হ'ল তোৰ যিহেতু, হেৰি কৰি থোৱা আছিলে মানে ভাঙি থোৱা আছিলে নামঘৰ ভাগ সেইকাৰণে মানে ত' ৰাতিলে ভাওনা নাপাতিলে কিন্তু দিহা নাম আছে মান
এ আজি নে?
দিহা নাম পাতিছে আজি অ'।
অ, অ'
কিন্তু মোৰ মানে গাটো ভাল নাই যে সেইকাৰণে নকলো আৰু।
অ কি হৈছে?
এইটো দিনটো নামঘৰতে থকা চকু বিষ, মাথা বিষ, আকৌ একেৰাহে মোবাইল চাই থকাৰ কাৰণে চকু গোটেই অৱস্থ তেনেই
মোবাইলটো বেছি চাই আছো আকৌ ধৰা
এ এতিয়া কি কৰিবি বেলেগ কাম নাই ঘৰতে বহি-বহি মোবাইল কে চাই থাকো আৰু
তাকে স্কুল গৈ আছো নে নাই?
নাই, নাই, সেই গৈ আছো মানে আজি নাই যোৱা
অ আজি সেই নামঘৰ সেইকাৰণে নগলি নেকি?
আৰু এফালে গলেও মোৰ কিবা কাম এটা আছিলে
অ, অ, তাৰপা বাকী মাহঁত ঠিকে আছে নে?
মাহঁত ঠিকে আছে, ঠিকে আছে, তহঁতৰ খবৰ কো?
উম, ঠিকে আছে, মামাৰ ঘৰলৈ অহা নাই নি?
নাই, নাই, যোৱা নাই, মই এতিয়া সেই, এই ইয়াতে স্কুলৰ প্ৰগ্ৰোমটো চলি আছে যে
অ' ঐ তহঁতৰ সেই মামাৰ, মামাৰ ল'ৰা এটা হল নি?
অ মামাৰ ল'ৰা এটা হ'ল, ত' হ'ল বাৰু কেইদিনমান
অ, অ, সেইদিনা মোক কোনোবাই কৈছিলে, ত মই তোক সুধিম-সুধিম কে পাহৰিয়ে আছিলো।
অ এ মই ফটো দিছিলো, তই পোৱা নাই নেকি? চোৱা নাই নেকি আগতে?
অ তেতিয়াহ'লে চাগে মই নাপালো দেই
আহ অ হ'ল আজি বহুত দিন হ'ল
আহ আহ
তাকে এতিয়া মাতি আছে তালে কিন্তু এতিয়া মই আকৌ স্কুলৰ প্ৰগ্ৰেমতটো এৰি পেলাই গুচি যাব নোৱাৰো নহয়
সেইটোও হয় বাৰু তাকে
তাৰপৰা সেই তই এ কেলে ফোন কৰিছিলি কচোন ক
এ মই বোলো হেৰি আজি মানে মোৰ হেৰি হৈছে এই এক্জাম খতম হ'ল তাৰ বা মই বো এদিন তহঁতৰ ঘৰ ফালেও যাম এনেক অকমান বো ঘূৰিম কেনেহৰ সেইফালে চা এই বা মই মানে কি হয়ম পা মানে মই বাগান মানে এনেকে বৰ ভাল পাওঁ চাহ বগান পঠা বা মই বোলো ধৰ লক সেইফালেকে যামচোন অলপ ভালকে তেতিয়া অকমান সময় তাত থাকিবগে পাৰিম
পাৰ
উম তাকে মই বোলো তোলৈকে ফোন এটা কৰো আজি মানে ঘৰলে আহিলো মই
অ অ ঘৰলে আহিলি ন
উম ঘৰলে আহিলো
আচছা বাকীতো পৰীক্ষাবোৰ কেনেকুৱা গল
হা
পৰীক্ষাবোৰ তোৰ কেনেকুৱা গ'ল
পৰীক্ষাবোৰ গৈছে আৰু কিন্তু ফ'ৰ জিৰ' ওৱানখন ইমান এটা ঠিক নগলে
কি খালি
এ হেৰি হ'ল ফৰ জিৰ ৱানখন মানে অকমান চিলেবাচটো অলপ ডাঙৰ আছিলে তাতে মানে স দুটামান মই বুজি নাপালো মানে আৰু ক্লাছতো ভালকে নপঢ়ালে তাৰপৰা তাৰো কুইশ্চ্যন কাটি দিলে কাৰণে অলপ মানে বেয়া হয়
মোৰ গোটেইকেইখনে বেয়া হৈছে
ইচ তাৰ মিচা নকবি বা
মোৰ নিৰ্দিষ্ট এখন বুলি নাই গোটেইকখন পেপাৰে বেয়া হৈছে
তাৰ পৰা হেৰি নহয় এইটো কুলকে তহঁতৰ কি এট এতিয়াই আহে ক্লাছ ষ্টাৰ্ট কৰিব নে কিনো
এতিয়া কৰিব ন নাই জানো কিন্তু জুলাই মাহতটো বন্ধ থাকিব নেকি জানো এই জুল জুলাইত নতুন বেচ সোমাই দিয়েতটো এতিয়া যিখিনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে
অ গম পাইছো অ
তহঁতৰ ক্লাছ আৰম্ভ হবই নেকি
আমাৰ মানে কি হল শুন এতিয়ালৈকে মানে আ মুখে ত মুুখে শুনা মতে মানে আমাৰ হেৰি তাৰিখৰ পৰা ক্লাছ কৰিম বুলি কৈছিলে সেইটো বাইশ তাৰিখৰ পৰা কিন্তু আজি আমাৰো এতিয়াহে খতম হৈছে ন কিন্তু কিছুমানৰ মানে এতিয়া দুটামান এক যিবোৰ কম্পিউটাৰ বেচৰ হয় ন সিহঁতৰ মানে এক্জামবোৰ খতমেই হোৱা নাই
অ অ
এতিয়া নটিচ ওলোৱা নাইাৰু কিন্তু আকৌ এক জুলাইৰ পৰা হেৰি নহয় আছে ইণ্টাৰ্শ্বিপ আছে নহয় আমাৰ
অ তহঁতৰ ইণ্টাৰ্ণশ্বিপ তেতিয়া এক জুলাইৰ পৰা আৰম্ভ হ'বহে
উম জুলাইৰ পৰা আৰম্ভ হ'ব
মোৰ এই ত্ৰিশ তাৰিখ এক জুলাইলৈ মোৰ খতমেই হ'ব দুই তাৰিখ মানে চাবমিট কৰিবগৈ লাগিব নেকি ৰিপৰ্ট
অ আমাৰ আকৌ নহয় তেনেকুৱা
অ অ বাকী হেৰি তই আমাৰ এইফালে অহাৰ কথা কৈছিলি
অ তাকে যাম ফুৰাবি আকৌ দেই
এটা কাম কৰিবি তোৰ ধৰ লগৰ খিনিৰ লগত লৈ পেলাই এদিন আহিবি খানা পিনা খাব পৰাগে তেতিয়া মানে ধৰ ধৰ ইফালে ইফালে ঘূৰি পেলাই খানা এটা খাব পৰা হ'ব
আহ
কিন্তু এতিয়া বতৰ যি হৈ আছে বৰষুণ দিলে একো খানা খাব পাৰিবি
সেইটো হয় বাৰু এই ভাল এই বেয়া বতৰ যে একো মহিমা নাইকিয়া হল দেই
সেইটোৱে
সেই হেৰিয়ত নেটত চাই যাব এইবোৰ অবতৰ কোনদিনা ভাল থাকে
অ তেনেকে চাইআহিব পায় আজিকালি আকৌ নেটত যেনেকে দিয়ে তেনেকে থাকে বতৰ দ অ এইফালেতো জেগাবোৰ ভাল মানে বেছিকো গছ গছনি পাহাৰ কিবা কিবি আছেতো
অ মনত আছে এবাৰ তহঁতি খাই চিনি খানা হয় নে নহয় তহঁত তিনটাই
আমি খাইছিলো আমি তিনটা কেতিয়াবা আমি পাঁচটা লগ হৈ পেলাই এনেকে খাই থাকো মাজে মাজে কিন্তু এবাহ মানে সেই তোৰ মাটি ৰুই হোৱাৰ পিছত কাতি কাতি মাহ মানত নেকি অ আহ ছিলো গোটেইকেইটায়া মানে সেই বোকা গুচুকি গুচুকি বস্তু বাহানি লৈ যাব লগগীয়া হৈছে খানা জেগালে ৰাম গালি দিছে যেিবা মোক তোই ভাল বুলি মানে মই আগতীয়াকে নচালো কিন্ত ভাল ভাল বুলি মই সিহঁতক মাতি দিলোঁ সিহত আহিলে আহি পেলাই পাই গুটি হ'ল সেইখন
অ মই ফটো পাইছিলো মানে তহঁতৰ
ধান চান কাটি হোৱাৰ পিছত সেইকেইটা চিজনত মানে আহিব লাগে ত ডিচেম্বৰ মাহততো চবেই পিকনিক খাই ন
উম উম
তেনেকুৱা টাইমত আহিব লাগে আৰু হেৰি হৈ থাকে তেতিয়া জেগাবোৰ ধুনীয়াকে ওলাই মেলি থাকে আৰু ৰ'দ হেৰি হয় বৰষুণ নাথাকেতো তেতিয়া
উম গম পাইছো অ
মানে জেগাবোৰ শুকাই মেলি থাকে আৰু
উম উম তাৰপৰা হেৰি নহয় কোৱাচোন যদি মানে তাত খাব খানাটো খাবলৈ যাওঁ তো হেৰি এইটো বুলি কয় এনেকে বাগানৰ মাছ নে নে পাহাৰৰ ওপৰৰ
এ মানে কি হ'ল আজিকালি তোৰ বাগান বোৰ মানে চাৰি বেৰতো মানুহে বিৰি বেৰি দি দে বুজি পাইছ ।
বুজি পাইছো অ ক।
চাৰি বেৰটো মানে বেৰি দিলে মানে কি হাতী ওলাই ন আমাৰ ইয়াতে হাতী মেথুনে দিগদাৰ কৰে ।
উম উম গম পাইছো অ ।
এই দুটাও যদি এখন বাগানত সো সোমাই দিয়ে বহুকেইজোপা গছ ভাঙি দিয়ে ন ।
সেইটোৱে অ ।
গতিকে মানে চব মানুহকে নিজৰ বাগানবোৰ বেৰি বেৰি কাৰেণ্ট দি দিলে ।
অ অ ।
এতিয়াটো সেই বাগান মানে বাগানৰ তেনেকুৱা জেগাত খাব নোৱাৰো কিন্তু বহুত বাগান এতিয়া মুকলি হৈ আছে ।
অ ।
গতিকেটো বাগানৰ কাষতে খাও আৰু আমাৰ ইয়াতে আছে তো এটা দ্বীপ আছে চবেই তাতে খাইগে মানে চৌকা আমাৰ তাত ৰেডিমেড বনিয়ে আছে ।
অ অ
অ পাহাৰত খৰি কাটোতে পায় যাবি গৈ গতিকে তাতে তই জুইত খানা পিনা বনাই ইফাল সিফাল কৰি পেলাই মানে আৰাম চে খাই পেলাই আহিব পাৰ আৰু ।
অ সেইটো হয় বাৰু কিন্তু ঠাণ্ডা হয় নহয় সেই জেগা কণ ।
জেগাতো জেগা ঠাণ্ডা কাৰণতো আৰেই বতাহ আছে নদী আছে গতিকে বাকী মানে গছ গছনি আছে নদী আছে গতিকে ঠাণ্ডাই হ'ব জেগাটোকো ।
অ ।
সেইটো কথা ।
সেইটোৱে তাকে মোৰ বহুত মানে ইচ্ছাটো আছে তাত চাই এনেকে ফুৰিবলৈ যাবলৈ অকনমান শান্তিয়ে বহিবলৈ মানে মোৰ বৰ ভাল পাওঁ তেনেকুৱা জেগাবোৰ মানে ।
অ ।
তাকে মই তাৰপা বাকী হেৰি কথা এটা শুনছো ।
ক
এ এতিয়া ইন্টাৰনশ্বিপ যে তোৰ যে খতম যে হ'ব যে । তই ৰিপৰ্ট চাবমিছন পিছত । আৰু কিবা ধৰণৰ প্ৰেজেনটেচন কৰিব নেকি?
অ আমাৰ মানে কি হ'ল আমি ধৰ চাৰিটাই মানে কি কৰিছো এনেকে স্কুল চিস্কুল পঢ়োৱাৰ তো লৈছো মানে ।
অ
সেইকাৰণে মানে আমি এতিয়া বেলেগৰ বেলেগৰ কথা শুনিছো মানে যি সকলে কলেজতে থাকি নাটকৰ ইণ্টাৰ্ণশ্বিপটো কৰিছে সিহঁতে দিব নালাগে ভাই ভা কিবা কিবি ।
অ অ ।
আমি ৰিপ্‌টটো চাবমিট কৰি প্ৰেজেনটেচন দিব লাগিব ।
উম ।
তাৰ পাছত তাৰ ওপৰত ভাই ভা হ'ব।
উম
তাৰপিছতহে মাৰ্কিং হ'ব ।
উম ।
বাহিৰত লোৱাৰ কাৰণে এইচ-অ'-ডিয়ে মানে বেয়া পাইছে ।
হ হ ।
পাৰ্মিশ্যন দিবলৈ মন কৰা নাই চা গোটেই সোপা ল'ৰা ছোৱালি ভিতৰত অকল পাঁচ তাক দিছে তাকো আঁতৰত আঁতৰত কাৰণে
অ অ তাৰপৰা বাকী এহঁত এহঁত বোৰে হেৰি আমাৰ ঘৰৰ ওচৰ এহঁতি বা কৰি থকা দেখিছো স্কুল এখনত।
অ এই মানে ডিপাৰ্টমেণ্ট ডিপাৰ্টমেণ্টে বেলেগ বেলেগ ধৰ এতিয়া আমাৰ ডিপাৰ্টমেণ্টটো এইচ-অ'-ডি জনে মানে নিবিচাৰে যে ইহঁতে ডিপাৰ্টমেণ্টে যিটো প্ৰগেম অৰ্গেনাইজ কৰিছে সেইটোতে থাকক বুলি ভাবে ।
অ গম পাইছো অ ।
ঘৰৰ ওচৰৰ সিহঁত খিনি ডিপাৰ্টমেন্টটো বেলেগ যে ।
আহ আহ!
ইছ দে কয় যে তোমালোকে কৰিলেই হ'ল কিবা এটা তাৰপৰা সেই আমাৰ এ তহঁতৰ ঘৰতে পঢ়া আগৌ টিচাৰ এজনে কৰি আছে নেকি কলেজত। চিনি পাওঁ নহয় তাক মানুহ অক হৰাামি আছে আৰু
বৰ সে আৰু ঠিক থাক ঘ
অ ষ্টিক মানে এ ধৰা আমি চিনি জানি পাও আৰু দেখিলে মে মানুহ অ আৰু চাৰিও ধৰ হেৰি চিনি নোবোৱা নিচিনা নকয় আৰু ধৰ দেখা মেলা হৈ থাকেতো কিন্তু তোৰ লগত ধৰ ভালকে কথা পাতি থাকিব। তাৰ মাজতেতো গোবৰি তেনেকুৱা
সি আমাৰ সি আমাৰ এইফালে চবকে চনিবা
অ মই এইটো মোক কোনোবাই কৈছিলে। যে এ ই ইহঁতৰ ঘতে থাকিছিলে বুলি। তাৰ পৰাা মই সিদিনাখন বু ধৰিলেও ফটো এখন যে দিছিলি তাৰপাছত
অ অ গম পাইছো আহ
দেখিলো বোলো আচ্ছা অ!
উম!
দিতেজ মানে হেৰি খাই গৈছে ভাত
তে
কেতিয়াবা লগ পালে সেইবিলাক কলশ লগ পালে কম কথাটো বোলো আপুনি যিখন গাঁৱত নিমখ খালে আমি সেইখন গাঁৱৰে আশে পাশে থকা বাসিন্দা।
কবি তেনেকে তাৰপৰা তোৰ কি মাইনৰ এডুকেশ্যন নাছিল জানো?
উম হয় সিজনে সেইটোয়ে পঢ়ায়।
উম আৰু উভতি ধৰে চাবিচোন কথা কিছুমান অলপ অলপ মাজে মাজে উভতি ধৰে কথা বোৰ। চাবিচোন।
অ তোক পঢ়ুৱাই থকা মাজতে কোৱেছনিিং কৰে।
উম।
এবাৰ মনত আছে গোটেই খোপাকে উঠাই থৈছে নহয়।
অহ
ফালে মইয়ে আৰু আৰু এটাই মানে বহুৱাই থৈ দিছে মানে।